অ
অ ভালে আছেনে
অঁ ভালেই তোমাৰ
এ আছো দিয়ক ভাত চাত খালে
স নাই খোৱা নাই খোৱা তোমালোকে খালা
অ আমি অলপ আগতে খাই পেলাই উঠিছো
অ
হেৰি আনিলে মাছৰুম আনিলে বহুত দিনৰ মূৰত তাৰপিছত সয়া মানে মায়ে নাজানে বনাবলে তাৰপিছত মই সি বনাই এতিয়া খাই পেলাই বাচন চাচন ধুই আজৰি হৈছো আৰু কি বনালে আজি
মই মাছ ম দিন বজাৰলৈ গৈছিলোঁ বজাৰৰ পৰা মাছ আনিলোঁ
অঁ
তাৰপাছত মাছ আনিলেও দিনত বনালোঁ ভোলে মাছে বনালোঁ তাৰপিছত আকৌ এতিয়া ৰাতি আকৌ আলুৱে বিলাহীৰ লগত বনাইছোঁ
অ অ ঠিকে আছে দিয় ফুৰিব গৈছিলে নহয় কেইটামান বজাত পালেহি ঘৰ
এই এই অকণ অকণ বৰষুণ যে আহি আছিলে
অ
ছটা চাৰে ছটা মান বাজিলে আৰু আহি আকৌ মই তোমাক পোৱা নাছিলো ফোন কৰিম বুলি তাৰ পিছত এই ল'ৰা আহিলে ল'ৰাৰাক কাক খাবলৈ হেৰিয়ত দিলোঁ
অ অ
দি পেলাই আকৌ এই বৰষুণ আছিলে কাপোৰ চাপোৰ বিিলাক সামৰিলো সামৰিবলৈ ত বোলো মই চোনঁ ফোনটো কৰিম বুলি ক'লোঁ হয় আকৌ এতিয়া বোলো কামৰ পৰা একটা ভাত বনাব হৈয়ে যায় ন সন্ধিয়া টাইমটোত তাৰপছত ৰাতি মাৰ বোলো মই আৌ এতিয়া মাৰুতে মো কোলে নেকি বোলো
নাই নাই শোৱা দেৰি হয়
অ অসু অসুখ ভাল পাইছা
পাইছো পাইছো কালিতকে মানে বহুত খিনিয়ে ভাল এই মাতটো আৰু অকণমান হেৰি হৈ আছে গৰগৰীয়া হৈ আছে এই ঠাণ্ডাত ছোৱালী ভাল পাইছে তাই তাইও এতিয়া একো নাই বিশেষ হেৰি নাই বাৰু তাকেই ন আমাৰ মানে কি আৰু গাঁও জেগাত মানে আমাৰ ধৰক এই বতৰ গৰম দিন হলেও মানে হেৰি হয় ন ন বেমাৰ আজাৰো বেছি হৈ যায় যে
অ হেৰিটো আৰু কিন্তু চব বহুত মানুহে হৈছে দেই জ্বৰ ক বহুত মানুহ কিন্তু
হয় দিয়ক
এ গৰম, এ গৰম পৰিছে, এ বৰষুণ দিছে। আকৌ ৰাতি সন্ধিয়া তুমি দেখিবা বৰষুণ দিব, তাৰপিছত দেখিবা ৰাতি পুৱালকে ৰ'দকে
ৰ'দ তাকেই।
এই বতৰৰ কাৰণেতো মানুহবিলাকৰ বেমাৰ হৈছে ন?
বতৰ মান- আৰু আগতকে গৰমতটো কিমান বাঢ়িলে চাওক।
অহ-অহ আৰু আচলতে ভাদ মাহতো আছেই গৰম।
অ', ভাদ মাহ আছেই। কি যে মানুহৰ প্ৰেচাৰ, ষ্ট্ৰোক এইবিলাক বৰ হেৰি হৈ যায় নহয় এইবিলাক। মাজতে দেউতাৰ এনেকা হিট ষ্ট্ৰক হল। খুব যে গৰম পৰিছিলে, হয় তেতিয়া। উম তাৰ পিছত মানে উম হিতষ্টকটো মানে কেনেকুৱা হয়! গৰমতটো বেছি সোমাই পেলাই ওলাব নোৱাৰিলে মানে শৰীৰৰ পৰা তেতিয়া মানে আপোনাৰ ব্ৰেইনত মাৰে মানে ষ্ট্ৰকটো।
অ', অ', ব্ৰেইনত মাৰিলে কিন্তু হ'ব ধান দে আমাৰ সহুৰ বুঢ়াটো তেনেকুৱা এই মোৰ ঘোৰাল বুলিয়ে বহি থকাই আৰু। বহি থকা থাকোতে তাৰপিছত এনেকৈ মানে মুৰ ঘুৱাইছে বুলি কৈ এনেকে বিচনালৈ লৈ আহিলো। একে মূৰলে অলপ মাৰিয়ে দিলে আৰু। লগে-লগে তাৰপিছত নিলো হস্পীতালতে নিলো নি তাৰপিছত আই চিউত থুলে আই চিত থোৱাৰ পিছতে কি হ'ল মানুহটো মানে ভাল হেৰি ঘূৰি নাহিলে আৰু।
অ', আপোনাৰ ল'ৰা?
নহয়-নহয় আমাৰ শহুবুঢ়া মানে।
অ', শহুৰ, অ', অ', অ', অ', অহ। এইটো হেৰি হয় নেকি আপোনাৰ, ব্ৰেইন হেমাৰেজ বুলি কয় সেইটো।
অ', তোমাৰ ব্লাড ব্লাডটো ওপৰ হেৰি হৈ গ'ল ন মূৰত জমা হৈ গ'লগৈ।
অ', অ', অ'। অ', দিয়ক সেইবিলাক আচলতে কি জানে, মানুহৰ যে খাদ্যৰ কাৰণে বহুত মানে উম হেৰি হৈ গৈছে। আৰু মানুহবোৰ যিমান মানে প্ৰাকৃতিক হেৰিৰ পৰা আঁতৰ হৈছে। তিমানে বেমাৰ আজাৰবোৰ বহুত বাঢ়ি গৈছে মানুহৰ।
এইটো মোৰ মানুহজনৰতো হাই প্ৰেচাৰ আছে। মই আমাৰ এই মাংসটো মানে কমাই খাওঁ। মাছ চাছে খাওঁ বেছি। ভয় লাগে অ'। মোৰ মানে অ', বৰমাহটো ভয় নালাগে। মই প্ৰেচাটো লৈ মোৰ বহুত ভয় লাগে মই ৰাতিপুৱা উঠিয়েই এই মানুহটো আগতে সোধো বোলো টেবলেটটো খালানে? মই মানে সেইটো হে পুৰা হেৰি আছো। তেনেহ'লে মানে মই ক'ৰবাত যাবলগীয়া হ'লেও মানে মই আগতে কওঁ, তেবলেটটো লৈ যাম নহ'লে খাই যা।
অ', প্ৰেচাৰ পিল খাই মানে ন?
প্ৰেচাৰ টেবলেট খাই থাকে। অইন কথা একো নাই। অইন বেমাৰ ভালো যাব হয়নে? কিন্তু এইটো বেমাৰতটো তুমি ভাল কৰিব নোৱাৰা।
অ', অ', অ', সেইটোৱে-সেইটোৱে।
কিছুমান কপালত থাকিলে বাচিলে, কপালত নাথাকিলে গ'ল। হয়নে নহয়? সেইকাৰণে যে বহুত ভয় লাগে মানে। এতিয়া জ্বৰ চৰ্দিটো হলে বোলে অ'। জ্বৰ চৰ্দিটো হ'লে মানুহৰ টেবলেটটো খালে এ কমি যাব ন? এইটো বেমাৰটো টেবলেট খালেও নকমে উষ্টৱ হ'লে। কিছুমানতো পেৰালাইচৰ নিচিনাই হৈ যায়। কিন্তু কি পেৰালাইচ চুই গ'লেও এলাহথান নিচিনা হয় হয়েনে? উঠিব নোৱাৰে বহিব নোৱাৰে মানুহটো বিচনাতে ন?
কিমান কষ্ট আৰু কি হয় আমাৰ বিশেষকে অসমত। ডক্তৰ বিলাক মানে আপুনি এতিয়া পেচেন্টটোৰ লগত যাব ন আপুনি নিজেও বেমাৰী হৈ যায়
অঁ অঁ মই এতিয়া সেইদিনাখণই গুৱাহাটী গ'লো সেই গৈছিলোঁ মই তোমাক কোৱা নাই গৈলো হে মোৰ গৰমত কেনেকুৱা লাগিছে আহি নিজকে বেমাৰী নিচিনা লাগি গৈছে নেে আহি কাম বন কৰিবলৈ মন নাযায় আৰুখন বনাবলৈ কৰিবলৈও মন নাযায় গৰমত
উ উ
আজি সেই বজাৰ গলো বজাৰলৈ গৈ আহি পেলাই আকৌ ভাত বনাইছোহি গৰমত ইমান অশান্তি লাগিছে খাবও মন নাযায় নকৰি ও নহয় আকৌ মানুহতো আছে ল'ৰাটো আছে ন নিজেহে নাখাম আকৌ তেওঁলোকৰ কাৰণেতো বনাব ল
হে কৰি আগৰ দিন এনে মানুহে কয় ন যে মানে ধৰক প্ৰেচাৰ থাকিলে খালি ভৰি দি আপোনাৰ একদম অ পোৱাা যোনটো মানে হিম পৰে ন
অ অ
টো গছকাকৈ মানে খালী বৈ দি বনত গছকিব লাগে পাব লাগে
উম
কিন্তু এতিয়া চাবচোন গৰম দিনতটো দূৰৰ কথা ঠাণ্ডা দিনতে হীন নপৰে
অ অ সেইটো হয় কিন্তু
কেইদিনমান তিনি চাৰি দিনে একে ঠাণ্ডাতটো পৰিব তাৰ পিছত আকৌ গৰমেই আহি যায়
উম আকৌ কিছুমানে কয় কাৰণ ঠাণ্ডা মানুহে ৰাতিপুৱা টাইমত উঠিলে প্ৰেছাৰ থকা মানুহৰ কাৰণে বেয়া এনেকুৱা বুলিও কোৱা গ
নহয় নহয় এনেই ড্টৰ মানে ফিজিঅথেৰাপিষ্টৰ মতে আপোনাৰ মানে মোৰ আমাৰ মোৰ দেউতাৰ আছে মানে অ হাই প্ৰেছাৰত কি হয় আপোনাৰ খালী ভৰি দি ৰাতিপুৱা যোনটো মানে হিম পৰে ন বনত সেই বনৰ হিমটো ভৰিত লাগিব লাগে
উম
গম পাইছে এনে ৰ'দ ওলোৱা পিছত আপুনি নৰ্মেল আৰু ৰদ ওলোৱাৰ পিছত আপুনি কাম চাম নকৰিব বা তেনেকুৱা হেৰি নকৰিব তাৰ আগত মানে আপুনি যিমান পাৰে মানে ঘাম ওলোৱাকে বোলে কাম কৰিব লাগে
অ স মানুহৰো অনেক অনেক কয় ন কিছুমানে কয় ৰাতিপুৱা উঠিব নালাগে কিছুমানে কয় ৰাতিপুৱা সোনকালে উঠিব লাগে মানুহৰ
অ আগত দিনৰ মানুহ যে খুব সোনকালে উঠে সকাৰণে বেমাৰ আজাৰো নাই
অঁ সেইটো হয় অ অ আমাৰ এতিয়া কৰু সৰু সু বুঢ়াটো যে
আমি এনেই নোৱাৰো
অ আমাৰ সৰু বুৰা টো যে কি
অ
ৰাতি ৰাতি যে তিনটা বাজিতে উঠি যায় হা উঠি আৰু অ পোহৰ ভালে থাকি থাকিব বিছনা পৰতে বহ থাকিব আৰু
অঁ
বিচনাত বৈ থাকিব তাৰপছত আৰু পোহৰ হৈ অকণ অকণ হৈছে আৰু উঠি একে দৰ্জা চৰ্জা খুলি মেলি আৰু একে বিচনা চিচিনা নিজেই দ পাৰি কৰি থুব থৈকে মখ হাত ধুয়ে বহ থাকিব আৰু চাহ খাবলৈ
তেওঁৰ কাৰণে আপুনিও শুব নোৱাৰে চাগে ন দিগদাৰ লাগে
অ, তাৰপাছত ক, আমাৰ মানুহজনে কয় ইমান ৰাতিপুৱাই উঠিবলৈ দেউতাকক কয় ৰাতিপুৱ উঠিবলৈ কি কামডাল আছেনো হ বুঢ়া মানুহ শুই থাকিব লাগে হয় নে নহয়।
অ', অ'।
আমাৰ মানে হেৰি শহুৰু পৰাুৰা গ্ৰফৰ মানুহ আছিলে ন অফিচাৰ আছিলে গ্ৰেইফত। চাকৰি কৰিছিলে তাৰ মানে আমাৰ তাত চাকৰি জেগাত সোনকালে-সোন কালে উঠি অভ্যাস হ'ল ন এতিয়া মানে ঘ ৰিটায়াৰ হোৱাৰ পিছত এতিয়া মানে ঘৰত আহিল যেতিয়া ঘৰত মানে এতিয়া মানে বেছি দেৰিলে শুবই নোৱাৰে।
অ'।
তাৰপিছত নোশুৱে ৰাতিপুৱা, ৰাতিপুৱা উঠি সেয়া মোৰ ঘূৰাল আমিতো ভয়ে লাগে আৰু আমাৰ দেউতা আকৌ কি হ'ল যানা পেছা আ আছিলে বুলি আমি অনুভৱে কৰা নাছিলো বেমাৰ এটা হ'লেও মানে ডক্তৰ ওচৰত নাযায়। ডক্তৰৰ ওচৰত মৰিলেও নাযায়।
খুব ডাঠ মানে মানুহজন মানে।
অ, মানে অকমান বেমাৰ হেৰি জ্বৰ, চৰ্দি এটা হলেও পিল এটা যদি খাবলৈ কও নাখায় মো বেমাৰ নহয় জ্বৰ চৰ্দিহে হৈছে ভাল হৈ যাব নিজে এনেকৈ বুলি কয়।
অ'।
আমাৰ-আমাৰ মানুহজনে কয় নেখালে কেনেকুৱা ভাল হ'ব। কিন্তু নাই নুখুব মানে আগৰ দিনৰ মানুহ ন। আপোনাৰ সেইবিলাক মানে হেৰি নকৰে মানে টেবলেট ছেবলেট খাব বেয়া পায়।
বেয়া পায় আগৰ দিনৰ মানুহনো ক'ত আপোনাৰ জ্বৰ হয় কিবা হেৰি তেল, পানী
উম, উম, উম।
প্ৰেচাৰ ডায়বেটিছটো নামিয়ে নাছিলে আগৰ। চুগাৰৰ, চুগাৰ কি বুজিয়ে নাপাইছিলে মানুহে।
এতিয়া মানুহৰ চুগাৰটো বেছি হ'বলৈ ল'লে।
চুগাৰ থাইৰইড প্ৰেচাৰ এইকেইটা মানে একে ঘৰে, ঘৰে।
আকৌ এতিয়া আকৌ নতুনকৈ এটা ওলাইছে মানুহৰ ফেটি লিভাৰ।
ফেটি লিভাৰ সচাকে দেই এই কি জানে মানুহ যে কয় নহয় যে মদ ভাং খালেহে লিভাৰ বেয়া হয়। কিডনী বেয়া হয় আচলতে নহয়। মাইকী মানুহনো কিয় হয় মাইকী মানুহ বিলাকৰো হয় অ'। বহুত মাইকী মানুহৰ হয়।
কি বিশ্বাৰ কৰিবা কিছুমান মানুহেতো তামোল অকমাণো নাখায় সেইবিলাক মানুহৰে আকৌ বেছি বেমাৰ হয়।
অ, হয়, হয়, হয়টো উম, হয়। স, হয়তোৱে মানুহৰ মানে‌
তামোল চাদা খাই হেৰি খাই লৈ বেমাৰ হৈছে বুলি কয় হয়নেে খাই থকা মানুহে কিবা এটা হলে সে হৈছে বুলি কয়। কিন্তু নোখোৱা মানুহতো প্ৰায় মানুহৰ নোখোৱা মানুহেই বহুতো বেমাৰ।
অ, আৰু আগৰ দিনৰ মানুহতো এই খুন্দনা তামোল গুৰি কৰি, কৰি খাওঁতে যায় নহয় নে ৰাতিপুৱা উঠিয়ে খালী পেটতে তামোল খায়।
অ, তামোল খন খাই। খালেহে মানে স, গাত দিনটো লৈ বোলে ভাল হয়, ভাল লাগে বোলে।
আচলতে কি জানে মানুহবোৰ যিমান আপডেট হৈছে। ইমানে মানে বেমাৰ বোৰ বেছি হেৰি হৈছে আৰু আজিকালি মানুহবিলাকে আয়ুসবোৰো কম।
অ, আজিকালি তুমি ওলাই যাব বোলে ভয় লগা হ'ল উম।
আজিকালি অকমান ওলাই যাবলৈও ভয় লগা নিচিনা হল মানে। গাড়ী ঘোডাৰ বেছি উ কবাট তুমি অকণমান ওলাই যাওঁ বুলি কৈ খোজকাঢ়ি যাবলৈও ভয় লগা নিচিনা হ'ল।
অ' এই আমাৰ মাজতে এইখিনিতে ৰাতিপুৱা খোজকাাঢ়ি আহাৰ মানুহৰ এনেকে ডিঙিত চেইন টানিছে এ হেৰি সোণৰ বুলি ভাবিছিলে সোণৰ নহয় এ হেৰি চেন আছিলে এই কিনাচ চেন আছিলে কাৰণে চেইনডাল চিঙি থাকিলে নাকাটিলে অ, তেনেকুৱা মানে আমাৰ গাঁৱতে হৈছে চাওক এনে বেলেগ জেগাতনো কিয় নহব আৰু যে বেছি ৰাতিপুৱা খোজ কঢ়িবলৈ আজিকালি ভয় হে কিমান ঘটনা ঘটে।
উম, আৰু তোমালোকৰ সেইখিনি অকন গলি নিচিনা ন? তাৰমানে তাৰমানে কেইবটাও গলিও দিয়াচোন সেইখিতে হয়নে নহয় অ, অ, সেইখিতে গলি ধেৰ যে আমাৰতটো এই মেইন ৰাস্ত ৰাস্তা মুখতে আমাৰ বৌ এজনীৰ আকৌ ডিঙোপাই আহেই কিনা চেনেই টানি লৈ গুচি গৈছিলে।
অ, অ, সেইয়াই আৰু কি কৰিব। ঠিক আছে দিয়ক তেনেহ'লে ন আজিকালি হেৰি ৰাখো ফোন চোন কৰিব কেতিয়াবালে। অ, অ, ঠিক আছে ঠিক আছে দিয়ক বাৰু কৰিব অ,